হেল্ল', অ শুনি পাইছেনে? অ শুনিছো অলপ কমকৈ শুনিছোঁ। তোৰ ভয়ছটো অলপ কম কে আহিছে।
অ' অ' কি কৰিছা?
এইয়া মই আপোনাৰ এনে বহি আছিলো অলপ। ফেনৰ হাৱা খাই আছিলোঁ। তাকে' এইফালে যাম বুলিয়ে ভাবিছিলো এই অলপ। বাৰীতে মানে হেৰি হৈ আছে, ঘৰ লাগিছিলো বহুত দিনৰ মূতে কঁঠাল লাগি আছে।
অঁহ কঁঠাল।
উম', তাকে বোলোঁ। হেৰি কৰিম দিয়ক অলপ খোৱা কথা ভাবি আছিলো আৰু আপুনি কি কৰি আছে?
তাকে মইও তোমাৰ সেই আম চাম আনিলো। গছ, গছ আছে মানে আমাৰ ঘৰতে তাকে আমচ আম চাম আনি মেলি কাটি মেলি খাই আছিলোঁ মানে।
আচ্ছা তেনেহলে আপ, উম তেনেহলে আপোনাৰ ঘৰত এদিন যাব লাগিব আম চাম খাবলে।
উম' আহিবা আহিবা, বাকী ভাত পানী খালা নাই তুমি?
বাকী ভাত পানী খালো মই বাৰু। আপোনাৰ ভাত এই আপোনাৰ হেৰি হেৰি চাটনি বনালে মায়ে, আকৌ উম দালি আছিলে মাটিমাহৰ মাটিমাহৰ দালি। আকৌ লগতে আপোনাৰ বাঁহৰ গাজ এনেকে মানে চব ঘৰুৱা বস্তু বিলাকে আৰু ভাল লাগিলে আজি খাই বহুত দিনৰ মুৰত। ঘৰলে আহিছিলো এখাললো, আপুনিয়ে কিহে খালে?
মই তোমাৰ সেই দালি, তাৰপিছত আকৌ সেই মাংস আছিলে। তাৰ মাংস, দালি, আচাৰ-চাচাৰ লৈ লৈছোঁ আও।
আচ্ছা' মজা মজা।
উম'
তাকে বোলো হেৰি
আহ আহ
খবৰ-খাতি এইয়া জীয়াই আছো আৰু। তাকে বোলো মই আপোনাৰ লগতে ক থা এটা আলোচনা কৰো বুলি ভাবিলো।
অ' কি কথা বা?
ফল-মূল যেনে ফল-মূলৰ এটোক যে, ফল মূলটো মানে আমাৰ, উম'
আজি-কালি মানুহবিলাকে ফল-মূলতো নোখোৱাই হৈছে নহয় গম পাইছা নাই? মানে, মানে বিশেষকে সেই ফ্ৰেছ ফল মিলাক ফল-মূলবিলাকৰ কথা কৈছোঁ। বুজি পাইছা নাই? এতিয়া মানুহ বিলাকে চাবাচোন- অঁ হেই, সেয়াৰ পৰা বজাৰৰ পৰাহে আনে আজিকালি ফল মূল।
তাকেইতো মই এইটো অ' বেছি হেৰি হৈ যায় আৰু বেছি আপোনাৰ কল-মূল বিলাক যদি, উম-উম, মেডিচিন দি থোৱা থাকে ইয়াত প্লাচ আৰু বেছি কষ্টলি হয় ন' ফল বজাৰৰ ফল-মূল বিলাক। উম' ত সেই সেইকাৰণে মানে চাব লাগে বেকাৰ আপুনি ক'ত ভাল হে মানে পাইছে বেটাৰ অপচন ক'ত পাইছে, নহ ঘৰত যদি খেতি কৰে আপুনি ঘৰত খেতি কৰি পেলাই যদি খাই, ফল-মূল বিলাক এতিয়া আকৌ কঠাল বা আম এইবিলাকতো আপুনি বজাৰৰ পৰা কিনি খাব লগীয়া কোনো ধৰা অ' হেৰি নাই মানে কঁঠাল গছজোপা হ'বলেনো কিমান কন জেগা লাগে বা আমজোপা হ'বলেনো কিমান কন জেগা লাগে? একো কৰিব নালাগে জাচ এবাৰ ৰুই দিলে হৈ গল আৰু, ত' সেই তেনেকুৱা ক্ষেত্ৰত আপুনি ঘৰতে খাব পাৰিব প্লাছ আপোনাৰ ঘৰৰ এই বাহিৰত যোনবিলাক মেডিচিন দিয়া আম হওক হেৰি কঠাল হওক সেইবিলাক আপুনি অ' ব্যৱহাৰ নকৰাকে আপোনাৰ চলি থাকিব হয় নে নহয়? ত তেনকা সেইকাৰণে মানে, উ সেইকাৰণে অলপ হেৰি হ'ব লাগে আৰু ঘৰত থকা হ'ব লাগে মই টোকাৰণে মানে বাহিৰৰ পৰা কিনি পেলাই আম কঁঠাল এইবিলাক নাখাও মানে, আপেল চাপেলটো কিনি খোৱাটো বহুত দিনৰ মূৰত সেইটো বেলেগ কথা, আপেলৰ তাম যিটো মই কিনি খোৱাটো প্ৰিফাৰ নকৰোৱে।
অ', তাকে এতিয়া দাম চাম বিলাকো বেছি আকৌ প্লাছ মেডিচনো দি থোৱা থাকে, গম পাইছা নাই? এতিয়া শুনা আৰু বস্তুবিলাক তুমা মেডিচান দি মেনি মানে একদম ফ্ৰেচ বস্তু নাপাই ন? মেডিচিন দি মেলি বনাই, আৰু দামটোও বেছি হয়। মানে তোমাৰ সেইবিলাক বস্তু নোখোৱাটোৱে বেছি ভাল। এতিয়া মানে মানুহবিলাকে কি কৰে মানে এলাহ কৰে গম পাইছানে? এ ঘৰত থাকে কিন্তু বহুত মানুহৰ ঘৰত থাকে আম-চাম। কিন্তু সিহঁতে কিন্তু সেইবিলাক মানে এনেকে পাৰি-মেলি নাখায় আৰু কষ্ট নকৰে আৰু। গছতে সেখিনি বেয়া হৈ যায় কিছুমান। নো' হ'লেও সিহঁতে মানে তোমাৰ এনেকে পাৰি আনি খাবলে ইচ্ছা নকৰে।
উম্, সেইটো মানে কি কৰে মে, কিনি খাই মানে কিয়- কিনি খাওঁতেনে আপোনাৰ পইচা-টো গৈছে পইচাটোত ইমান গুৰুত্ব নিদিয়ে মানুহবিলাক আপোনাৰ মডাৰ্ণ হৈছেতো। অ' নিজে মানে অলপ কষ্ট কৰিব নিবিচাৰে আৰু, ফ্ৰীতে পাইছে মানে কষ্ট নকৰাই খাব পাৰিছে যে সেইটো বেছি গুৰুত্ব দিয়ে সেইটোৰ ওপৰত। উম' যদিহে বাইচাঞ্চ কেতিয়াবা। কষ্ট কৰিবলগীয়া হয় সেই বস্তুটো মানে পইচাৰে মানে হেৰি কৰি দিছে আৰু। পইচা যাৰ মানে অ পইচা আছে আৰু সিহঁতৰ
আছে কিন্তু সেই বস্তুটোৱেতো আমাৰ স্বাস্থ্য হানি কৰিব ন। এতিয়া চোৱা দেই তাত তাতটো যিশোপা মেডিচিন দিয়ে মানে সিহঁতে বেপাৰী বিলাকৰ কথা কৈছোঁ। বেপাৰী বিলাকে তোমাৰ সেই বস্তু, সেইটো কি হয় একেবাৰে তোমাৰ কেঁচাতে লৈ আহে বস্তু বিলাক গোটেই ফল মূল বিলাক। গম পাইছা নাই? তাৰপিছত আনি মেলি সিহঁতে অ সিহঁতে একদম পুৰা পকিবলৈ মেডিচিন দিয়ে মেডিচিন দিয়াৰ পিছত কি হয় তোমাৰ সিহঁতে ইমানে মেডিচিন দিয়ে যে সেই, তোমাৰ বস্তু বিলাকৰ ফল মূল বিলাক ভিতৰলৈকে মেডিচেন সোমাই যায় গম পাইছা নাই। এতিয়া আমি যেতিয়া সেইখিনি, তোমাৰ ফল মূল খাই তেনেহলে কি হব আমাৰ শৰীৰতো মানে সেই মেডিচিন বিলাক কিছু কিছু পৰিমাণে হ'লেও সোমাব মানে আৰু সেইখিনি মেডিচিন যেতিয়া আমাৰ শৰীৰত যদি সোমায় তেনেহলেতো আমাৰ স্বাস্থ্যৰ কিমান হানি হব হয় নে নহয়? এতিয়া তোমাৰ বহুত মানুহবিলাকৰ তোমাৰ পেটৰ বেমাৰ যে সেই বেছিকে। সেই সেইবিলাকৰ কাৰণে, এতিয়া চোৱা তুমি, অ' তুমি ঘৰত। যিটো বস্তু পাবা যিটো ফল পাবা ঘৰৰ যিটো টো ফল সেইটো প্ৰথম কথা একদম পুৰা ফ্ৰেছ ফল হ'ব গম পাইছানে?
সেইটোয়ে সেইটোৱে একদম সঁচা কথা কাৰণ কাৰণ মানে মই নিজে পাইছো চাব হা মোৰ আগত! তাতে মানে অলপ অ বেমাৰ হৈছিলে মানে আ পেটৰ বেমাৰ হৈছিলে আৰু! অ' গেছ হৈছিলে মানে কিয় হৈছিলে গম পাই নাই। মই মানে আপোনাৰ বহুত মানে ফাষ্ট ফুড খাইছিলোঁ মানে। এ, ফাস্ত্ৰ ফুড চা ফুড আৰু গাহৰি চাহৰি অৰ্ডাৰ কৰি খাওঁ তেতিয়া মানে মই তেতিয়া ডক্টৰৰ ওচৰত ক'লো মানে তেতিয়া ডক্টৰে মোক ক'লে আপুনি এটা কাম কৰিব আপুনি ৰাতিপুৱা ৰাতিপুৱা ফল মূল খোৱাটো প্ৰফাৰ কৰিব আৰু দুপৰীয়া টাইমতো অলপ অ ফল মূল খাবচোন বাৰু তেনে কলে মই ভাবিলো ফল মূল খাব কৈ ফলমূলৰ দাম ইমান তাই কৈছে নাই আপুনি বজাৰৰ ফল মূল বিলাক ইমানকে নাখাব এইবিলাক আপোনাৰ খালে যিমানটো লাভ হয় তাতকে বেছি তাত মেডিচিন বিলাকে অপকাৰহে কৰে। ত' মই ভাবিলোঁ। অ এতিয়া ঘৰতনো কি কি ফল পাম সেইটো চিজনত সেইটো ছিজনত, সেইটো ছিজনত মানে আমাৰ তৰভোজ বিলাক থাকেতো ত
উম।
মই সেইটো কাৰণে ভাবিলো তৰমুজৰটো খালে ভাল হব আৰু ত সেইটো কাৰণে কি কৰিলো জানা নে নাই মই মই আপোনাৰ মানে আহ' এখন মানে গাঁৱৰ ঘ হেৰি ওচৰৰ গাঁৱলে গলোঁ। তাত মানে তৰমুজ দেখিছো এনে বজাৰত সুধিলো দামটো কিমান বুলি আ কেজি আপোনাৰ ধৰি লওক কেজি আপোনাৰ ত্ৰিশ টকাকে লৈছে। ত এটা তৰমুজ, ইমান ডাঙৰ থাকেতো সেই তৰমুজ টোতে মানে আপোনাৰ আহ দুই কেজি হৈ যায়। তো দুই দুটা যদি তৰমুজ লৈ লয় তেনেহ'লে আপোনাৰ দুটা তৰমুজটো লাগিব ন খাবলৈ দুদিন। খাবলে, দুটা তৰমুজত আপোনাৰ আহ কিমান টকা লাগিব বাৰু আপুনি ধৰি লওক আজি এটাত যদি ত্ৰিশ টকা হয় তেনেহ'লে চাৰি চাৰি কেজিত মানে আপোনাৰ কিমান হ'ব চাৰি কেজিত। আপোনাৰ চাৰি তিনি গুন বাৰ এশ বিশ টকা হৈ যাব এ কিন্তু মই মান হেৰি মানুহ ঘৰলৈ গ'লো। তাত মানে দেখিছো তৰমুজবোৰ কি কৰিছে গম পাই এনে তৰমুজ মানে ইমানেই আছে। এইবোৰ কৈছে এইবোৰ কি কৰিব বুলি সুধিছো কৈছে এইবোৰ এই গৰুৱে খাব আমাৰ গৰুক। খুৱাবলৈ হেই বুলি কৈছে। মানে সিহঁতে মানে তৰমুজ হেৰি নকৰে মানে। তৰমুজ বিলাক মানে গৰুৱে খায় কিবা কিবি কৰে মানে তেনেকোৱা মানে। মানে বেছি এভেলেবল আছে তাত আৰু এই। ই এভলেবল আছে মানে এ হেৰি কৰে আৰু। বজাৰত বেচি সিহঁতে বেচিয় তাৰ। তাৰ পিছত মানে যোনখিনি থাকি যায় হেৰি হয় আৰু কি কি দিয়ে বুলি কওঁ তাৰ পিছত একো নিদিয়ে বোলে আমি ইয়াত একো। খৰাণো আমাৰ ঘৰত বোলে দিনেই হৈ যায়। বহুত হৈ যায়। এনেই গোবৰ চোবৰ দিয়া দিয়া হয় আৰু অ এতিয়া। আমি যোনবিলাক চেল নহয় সেইবিলাক এনেকে বাৰীতে পৰি থাকে আমি অ'। উম হেৰি কৰে সিহঁতে গৰু চৰুক খুৱাই দিয়ে মই সিহঁৰ ঘৰৰ পৰা পুৰা ভাল ভালে ফ্ৰেছ। ফ্ৰেছ আ তৰমুজ অলপমান লৈ আহিলো। আহি পেলাই মই সদায় মানে দুপৰীয়া দুপৰীয়া তাৰ অলপ খাও মানে তাত মানে। ইমান মানে পানীতটো থাকে ন সেই পানীটো আমাৰ। ম আমাৰ বডীত যোনটো মানে পানী থাকে ন পানী কম থাকে ডিহাইড্ৰেচন হৈ যায়। গৰমত সেই তৰমুজটোৱে মানে পানীটো দিয়ে মানে তেনেকুৱা ধৰণৰ। ফল বহুত আছে ন এতিয়া কমলা হ'ল আঙুৰ হ'ল এইবিলাকত মানে বেছি। মানে আপোনাৰ কিমান চেভেন্টী এইটি পৰ্চেন্ত মান ত সিহতৰ পানীয়ে থাকে। বস্তুটো এই পানী আমাৰ দেহত যোনটো পানীৰ অভাৱ হয়। সেই পানীটো সি দি দিব আৰু লগতে আমাৰ। উম তৰমুজ চৰমুজ এইবিলাকে মানে কি কৰে গম পায় নে নাই আমাৰ যোনটো মানে হজম শক্তি। তি ন সেই হজম শক্তিতো বহুত বৃদ্ধি কৰে।
এই তৰমুজ টোতো তোমাৰ গৰমত একদম বহুত ভাল খালে গম পাইছা নে নাই। তোমাৰ আৰু কু কুঁহিয়াৰ কু। কুঁহিয়াৰ ৰসটো যে আজিকালি মানুহ বিলাকে খাবলৈ এৰিছে কিন্তু আগতকে গম পাইছা নাই। বা কুঁহিয়াৰ ৰসটো খাব লাগে একদম খুব খাব লাগে গৰম দিনত।
উম।
তাৰপিছত তোমাৰ আকৌ সেই তাৰ ভিতৰতে তোমাৰ নেমু বস্তুতটো যে। নেমুটোতো আমাৰ গৰম দিনত বহুত ভাল গম পাইছা নাই এতিয়া তোমাৰ তৰমুজটোৱে। তৰমুজটো খালে আমাৰ কিমান ভাল হয় নে নহয় তৰমুজটো আমাৰ গৰমত তোমাৰ। আমাৰ শৰীৰতো গৰমত তোমাৰ বহুত পানীৰ পৰিমাণতো বহুত কমি যায় গম পাইছা নাই আমি। যিহেতু ইমান অত্যাধিক পৰিমানে ঘামো ন ঘামিলে আমাৰ শৰীৰৰ পৰা পানী খিনি। ওলাই যায় আৰু সেই তেনেকুৱাত আমি যদি তৰমুজ চৰমুজ। খাই দিওঁ তেনেহ'লে কি হ'ব আমাৰ শৰীৰত সেই পানীৰ পৰিমণটো মানে সঠিক হৈ থাকিব গম পাইছানে। মানে নৰ্মেল হৈ থাকিব মানে পানীটো তোমাৰ মিলি থাকিব। আৰু তাৰ লগতে কি হয় আমাৰ গৰম দিনত আমি যদি নেমু পানী খাওঁ। গমপাইছানে নেমু পানী খাই দিলে কি হব আমাৰ গোটেই শৰীৰটো একদম ঠাণ্ডা হৈ থাকিব। পেট চেট ঠাণ্ডা হৈ থাকিব। ভিতৰৰ পৰা ঠাণ্ডা হৈ থাকিব মানে গম পাইছা নাই গতিকে সীত। সেইটো আমাৰ খালে আমাৰ গৰম দিনত বহুত ভাল। গম পাইছা নে আমি সেইবিলাক এইবোৰ যদি। তোমাৰ দৰব দিয়া বস্তুবিলাক খোৱাতকে আমাৰ ঘৰতে হোৱা যদি আমি ভাল ভাল বস্তুবিলাক খাওঁ। ফল মূল খাওঁ এই নেমুটো আচলতে আমি ফল বুলিও ক'ব পাৰো হয় নহয় বাৰু?
উম' নেমুতটো ফল ফলত পৰে জানোঁ।
নাই আমি এনেতো চাবলৈ গ'লে এতিয়া ফল বুলিও ক'ব পাৰো নেমুতো। কাৰণ নেমুটোত নেমুটোত বহুত বস্তু পায় যায় নহয় গমাইছা নাই আৰু নেমুটো ফল হিচাপেও- খাব পাৰি যেনেকে তোমাৰ এতিয়া ৰবাব টেঙা ফল নহয় জানো। তে এতিয়া নেমুটো আমি সেইটো হিচাপত ফল বুলিয়ে ক'ব পাৰো গম পাইছা নাই। নেমুটো আচলতে ভেজিটেবলটো পৰে, তোমাৰ হেৰিয়াতো পৰে ফলতো পৰে।
হয়।
গতিকে সেই নেমুটো নেমুটো আমি খাব পাৰো। নেমুটো খালে আমাৰ নেমুত বহুত বস্তু পায় গম পাইছা নাই আৰু নেমু বস্তুতটো তোমাৰ বহুত ৰোগৰ প্ৰতিৰোধী হয়। প্ৰতিৰোধ ক্ষমতা থাকে বহুত, আ ইমিউন ইমিউনিটি চিষ্টেমটো আমাৰ বুষ্ট কৰে নহয় নেমুৱে। গম পাইছা নাই, সেইটো কাৰণে নেমুটো আমি খাব লাগে। অ এই নেমুটো খাব লাগে মানে আমাৰ নেমুটোয়ে কি কৰে আমাৰ ইমিউনিটি যিটো চিষ্টেম, সেই চিষ্টেমটো আমাৰ বুষ্ট ভাল কৰি ৰখাত সহায় কৰে ন, গতিকে সেইটো ক্ষেত্ৰ আমি নেমুটো খালে আমাৰ ভাল আৰু গম পাইছা।
উম বুজি পাইছো বাৰু অ এক্চুৱেলি মানে কি হয় আপুনি যেনেকে নেমুৰ কথা কৈছে নেমুটো পেতৰ কাৰণে বহুত ভাল তেনেকে আমি বেলেগ ধৰণৰ ফল মূলবোৰো খাব পাৰো যেনেকে ধৰক
পাৰো নিশ্চয় নিশ্চয়
টেঙা টাইপৰ বগা এইটো ৰবাব টেঙাৰ কথা ক'লে ৰবাব টেঙা মানে কি আৰু আমি বৰটেঙা বুলিয়ে কওঁ বৰটেঙাতোকে আৰু ৰবাবটেঙা বুলি কয় কিছুমান ইয়াৰ মানে বহুতখিনি ভাল ফলাফল আছে আমাৰ পেটত যোনবিলাক আ মানে হেৰি হয়। আমাৰ পেটত গেছ চেছ জমা হলে বা বধজমি যোনবিলাক থাকে ন সেই বিলাক নাইকিয়া কৰি দিয়ে বহুত প্ৰফিত হয়। সেইকাৰণে মই ভাবো মানে আহ ইয়াৰ মানে বহুত ভাল ভাল প্ৰভাৱ আছে।
উম।
মানে আমি মানুহে ভালদৰে এই হেৰি কৰিব লাগে আৰু এইটো বতৰৰ যোনবিলাক ফল মূল থাকে। তেহেতৰ ভাল হ'ল কিবা কিবি এইবিলাক মানুহে সদায় খাব লাগে মানে আৰু গৰম এতিয়া কঁঠালটো খালেতু বহুত গৰম উঠে, কিন্তু সেই বোলে গৰম খাব দিছে আৰু গৰমতে
হয় কঁঠালত ভিটামিন থাকে নহয় গম পাইছা নাই বহুত ভিটামিন থাকে। অৱ কঁঠালত তোমাৰ মালদ্বীপ ভিটামিন আছে বুলি কয় এনে, মানুহবিলাকে সেই মানে সেইটো হিচাপত কঁঠালটো খালে বহুত ভাল আৰু এতিয়া তোমাৰ এই কঁঠালটো মানে তোমাৰ কেঁচাইও খাব পা পাৰি আকৌ পায়ো খাব পাৰি ন সেইটো হিচাপে তোমাৰ খাই থাকিব লাগে আৰু কঁঠালতো আইৰনতটো পায়েই খুব যথেষ্ট পৰিমাণে। এতিয়া তোমাৰ বহুতে কেঁচাতে কি কৰে কঁঠালৰ মুচি বনাই খাই যে, কঁঠালৰ মুচিটো যে সেইটো তাৰ চব্জি বনাই খাই।
উম সেইটো সেইটো বহুত স্বাস্থ্যৰ কাৰণে ভাল সেটো অ আকৌ আমি কেঁচা কঁঠাল খাব পাৰো আপুনিৰ এ মানে হেৰিতটো কমাবৰ কাৰণে নিমখ চিমখ লগাই মেলি কেঁচা কঁঠাল খাব পাৰো কেঁচা তাল কঠাল বিলাক খাব বহুত ভাল লাগে এইটো অলপ টাইম পানী তিয়াই থব লাগে তিয়াই থৈ পেলাই আপোনাৰ ফুটবিলাক উলিয়াই লব লাগে আৰু নিমখ লগাই পুৰা খাব পাৰে।
উম, তাকে।